ত অঁ শুনা পাইছানে বাৰু?
পাইছ নে?
পাইছো পাইছো
অ', অ' ময়ো পাই আছো।
অ' কি কৰিছা।
মই তোমাৰ এই আহি এনেই অকমান বিচনতে পৰি আছো, তোমাৰ বৰষুণ দিয়া আছে ডাঙৰকে অলপ
অ' হয়, হয়। তাকেহে, বাকী খবৰ খাতি ভাল নে?
এ খবৰ খাতি মোৰ ভালে বাৰু অ', তোমাৰ ভাল নহয়?
হয়। মোৰো ভালে ভালে ভালে। তাকে বোলো বহুত দিন হ'ল তোমালৈ বোলো ফোন চোন কৰা নাই, বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে।
অ', অ' ভালে কৰিলা ভালে কৰিলা, এই কি বিষয় বা?
অ' তোমাৰ বিষয়টো এনেকুৱা হ'ব। এই আমাৰ জীৱনত সফলতা লাভ কৰিবলে মানে ভাগ্যৰ প্ৰয়োজন হয় নে পৰিশ্ৰমৰ প্ৰয়োজন হয় সেইটো বিষয়ৰ ওপৰতে কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ অ নাই বেয়া নহয় বাৰু দেই ভালেই হ'ব।
হয় হয় মানে এতিয়া আমি যদি চাবলৈ যাওঁ আমাৰ জীৱনত সফলতা লাভ কৰিবলৈ আমাৰ ভাগ্যও প্ৰয়োজন হয় আৰু তোমাৰ পৰিশ্ৰমৰো প্ৰয়োজন হয় গম পাইছানে তুমি কথাটো। এতিয়া তুমি চাবলে গ'লে কি হয় আহ তোমাৰ এতিয়া ভাগ্যৰ কথাটো কবলৈ গলে কি হয় ভাগ্য বস্তুটো সকলো ক্ষেত্ৰতে মানে আহ কাম নাহে তুমি এতিয়া যদি মানে এটা লত লটাৰী টিকেট লৈছা তাৰ পিছত সেই তাত তোমাৰ ভাগ্যৰ প্ৰয়োজন হব গম পাইছা কিন্তু,
হয়,
তুমি যেনিবা এটা চা মানে চাকৰিৰ কাৰণে- ইণ্টাৰভিউ দিব গৈছা কিন্তু তাত কিন্তু তোমাৰ ভাগ্যৰ মানে অ তোমাৰ কাম নাহে কিন্তু দেই মানে ভাগ্যৰতাত ভাগ্যই তাত তোমাক মানে একো নোক- কৰিব পাৰে সেইকাৰণে তোমাৰ পৰিশ্ৰমটো আচলতে মানুহক লাগে গম পাইছানে। হয় হয় মানে এতিয়া তুমি চাবলৈ গ'লে- কি হয় এই তুমি এতিয়া মই পুলিচৰ উদাহৰণটোকে দিছো দেই- এজন ল'ৰাই যেনিবা তোমাৰ এ পুলিচৰ কাৰণে তোমাৰ এ মানে পিপ প্ৰিপৰেচনটো কৰি আছে দেই তাৰপিছত তেওঁৰ- ৰাতিপুৱা দৌৰিব যায় মানে উ পঢ়া শুনাও কৰে ভালদৰে তাৰ পিছত তেওঁ মানে প্ৰথমবাৰ যেতিয়া তেওঁ পৰীক্ষা দিলে তে সেইবাৰ মানে তেওঁ নাপালে। দেই তাৰপিছৰবাৰ আহ তাৰপিছৰবাৰ তেওঁ আকৌ দিলে তাৰ তাৰ সেইবাৰো যদি নাপালে তেওঁ মানে ৰৈ যাব নালাগে আচলতে যে মোৰ ভাগ্য খন বেয়া মই নাপাও বুলি ৰৈ যাব নালাগে। তেওঁ কি কৰিব লাগে তেওঁ সেই তিনি নম্বৰ বাৰ আৰু ভালদৰে মানে তেওঁ সেই পৰীক্ষাটোত দিব লাগে মানে আচলতে বুজি পাইছানে। মানে- তোমাৰ নোৱাৰা কামটো বাৰে বাৰে মানে কৰিবলৈ যত্ন কৰিব লাগে আছ চলতে গম পাইছা নাই তুমি?
হয় হয়, নিশ্চয় হয়।
হয় হয় মানে এতিয়া কি হয় আমাৰ মানুহবোৰে কি কৰে তোমাৰ এ কিবা এটা যদি চাকৰিয়ে নাপালে বা কিবা এটা কামত যদি উত্তীৰ্ণ নহলে তেওঁলোকে ভাবে কি এ মোৰ ভাগ্যয় বেয়া মই সেইকাৰণে নাপালো তেনেকে বুলি ভাবে আচলতে সেইটো কথা নহয়। আচল কথাটো হ'ল কি আহ মানে তোমাৰ ভাগ্যখন প্ৰয়োজন হয় ভাগ্যখনে মানে তোমাক কেতিয়াবা ভাগ্যয়ইও তোমাৰ জীৱনটো মানে সফলতাৰ পথত লৈ যাব পাৰে কেনেকে এতিয়া তুমি চাবা দেই অ তুমি যেনিবা এতিয়া লটাৰী টিকেট এটা ল'লা লটাৰী টিকেটটোত যেনিবা তুমাৰ একদম তোমাৰ অঁ দুই কোটি মান টকা তুমি পাই গ'লা যেনিবা হয়নে তেতিয়া তোমাৰ জীৱনটো একদম মানে আৰামত খাই বহি ক মানে বহি শুই কটাব পাৰিবা বুজিছা কিন্তু তাৰ তুলনাত মানে- যদি অ' তাৰ তুলনাত যদি তুমি। অ' মানে চাকৰি এটাৰ কাৰণে ইন্টাৰভিউ দিবলৈ যদি যাম। তাত যদি তুমি মানে এই ভাগ্যখনৰ ভাগ্যখন যে। মানে লৈ পেলাই যদি তুমি যদি যোৱা তেতিয়া নহ'ব আচলতে তাত মানে। পৰিশ্ৰমৰ দৰকাৰ হ'ব আচলতে বুজি পাইছা, মানে আমি আমি ম। মানুহ বোৰে কি কৰিব লাগে অ' পৰিশ্ৰমটো কৰি যাব লাগে লাগে। মানে পৰিশ্ৰম আমি যেতিয়া কৰি যাম তেতিয়া মানে আমি সফলতা মানে লাভ কৰিব পাৰিমেই আচলতে বুজি পাইছা। অঁ।
হয় হয় হয়।
অঁ হয় হয় আৰু এতিয়া তুমি চাবাচোন। এই একদম দুখীয়া দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এনেকে পুলিচত চাকৰি কৰে বেলেগ বেলেগ। চাকৰি পায়, তেওঁলোকে কিয় পায় তেওঁলোকৰ দেখোন। মাক দেউতাকে দেখোন মানে ভাগ্যখন মানে মাই মাক দেউতাক দেখোন দুখীয়া। তেওঁ কিন্তু তেওঁলোকৰ লৰা ছোৱালীয়ে কেলৈ পায় তেওঁলোকে পৰিশ্ৰম কৰে আচলতে বুজি পাইছা। আমি আমি সকলোৱে সেই পৰিশ্ৰমটো কৰিব লাগে আৰু। তোমাৰ এতিয়া আমাৰ যি সৰু সৰু ল'ৰা ছোৱালী হওক আহ মানে। যি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী হওক, তেওঁলোকক আমি কথাটো বুজিব বুজাব লাগে যে। তোমালোকে ভাগ্য ললৈ বাট চাই নাথাকিবা, তোমালোকে পৰিশ্ৰম কৰি যোৱা পৰিশ্ৰম তোমালোকে যেতিয়া। কৰি যাবা, তেতিয়া সফলতা মানে একদম। উম, পুৰা ধুনীয়াকে লাভ কৰিব পাৰিব বুজি পাইছা কথাটো।
হয় হয়।
হয় হয়, বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ।
অ' হয় তুমি যিখিনি কথা কৈছা সম্পূৰ্ণ গুৰুত্বপূৰ্ণ কথা কৈছা। এতিয়া। এতিয়া আহ মানে সফলতা লাভ কৰিবলৈ তোমাৰ ভাগ্য বেছি। প্ৰয়োজন নে পৰিশ্ৰম এই বিষয়টো তোমাৰ মানে। প্ৰশ্নটো মানে প্ৰায়ে আলোচনা হৈ থকা দেখা যায় এতিয়া কিছুমান মানুহে। কৰে যে, এ ভাগ্য মানে। এ' ভাগ্য ভাল হলেহে সহজতে সফলতা লাভ কৰিব পাৰি। আৰু তাৰ বিপৰীতে যদি আ তাৰ বিপৰীতে যদি আমি চাওঁ আন কিছুমানে। কলে যে সফলতাৰ মূল চাবিকাঠি চাবিকাঠি হৈছে মানে কঠোৰ পৰিশ্ৰম। এতিয়া বিশেষ। দুইটা দিশ যদি এ আমি ভালদৰে চালি জাৰি চাওঁ। তেতিয়া তেতিয়াহলে ক'ব লাগিব মানে ভাগ্যৰ কিছু ভূমিকা থাকিলেও মানে সফলতাৰ আটাইতকৈ। আটাইতকৈ ডাঙৰ ভিত্তি হৈছে মানে পৰিশ্ৰম ধৈৰ্য্য আৰু একাগ্ৰতা।
হয় হয় অ'।
সেই তুমি যদি পৰিশ্ৰম- পৰিশ্ৰম নকৰাকৈ যদি তুমি কেৱল। এ' ভাগ্যৰ ওপৰত আহ মানে ভৰসা কৰি যদি তুমি মানে বহি থাকা। এতিয়া তুমি কেতিয়াও জীৱনত সফল হব নোৱাৰিবা আৰু।
অ' আৰু অ' মানে ভাগ্যৰ ভূমিকাটো একেবাৰে মানে নাই বুলিও ক'ব নোৱাৰি। কাৰণ কেতিয়াবা এনে ন। অ' অ' কাৰণ কেতিয়াবা এনেকুৱা হয়, তোমালোক আহ কেতিয়াবা মানে দুজন ব্যক্তিয়ে। আহ যদি একেটা কামকে মানে কৰা মানে আমাৰ কি হয়। ত' প্ৰায় অ' মানে কি হয় তোমাৰ উদাহৰণ স্বৰূপে যদি চাওঁ। এ দুজন ব্যক্তিয়ে যদি মানে এটা পৰীক্ষাৰ বাবে যেনিবা প্ৰস্তুতি চলাই আছে দেই। দুয়োজনে সমান পৰিমানে কষ্ট কৰিছে বা দুয়োজনে দুইজনে মানে সমান পৰিমণে তেওঁলোকে পৰিশ্ৰম কৰি আছে কিন্তু সেই
অ
অ কিন্তু যেতিয়া তাৰে ভিতৰত এ এজনে আমি এজনে যেনিবা সেই কামটোত যেনিবা সফল হ'ল তেতিয়া আমি মা-দেউতা কয় যে এ সেই এ সেই ল'ৰা মানে ভাগ্য ভাল আছিলে বা যোনজন
সেইজনক আমি কওঁ যে সেই আচলতে ল'ৰাজনৰ চাগে ভাগ্যতে নাছিলে সেইকাৰণে সিজেন মানে নাপালে চাকৰিটো বা সেই কামটো তেওঁ তেনেস্থলত যদি আমি ক'বলৈ যাওঁ যে এ মানে ভাগ্যৰ মানে ভূমিকা একেবাৰে নাই বুলিও আমি কব নোৱাৰো, এতিয়া অৱ এতিয়া ইতিহাসলৈ যদি আমি চাওঁ তেতিয়া দেখা যায় যে তোমাৰ পৃথিৱীৰ বেছিভাগ সফল ব্যক্তিয়ে মানে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আহ তেওঁলোকৰ নিজৰ যি লক্ষ্যত মানে উপনীত হ'ব পাৰি।
হয় হয় অৱ অৱ।
আৰু তোমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ কথা যদি ক'বলৈ যাওঁ অৱ ছাত্ৰ-ছাত্ৰী সকলে যদি পঢ়া-শুনা নকৰে কেৱল ভাগ্যয়ৰ ওপৰতে ভৰসা কৰে তেন্তে তেওঁলোকে এটা ভাল ফলাফল ভাল ফলাফল মানে আশা কৰিব নোৱাৰে এতিয়া আহ কি আজিকালি আজিকালিৰ যিসমূহ ল'ৰা ছোৱালী বা ছাত্ৰ-ছাত্ৰীসকল আছে তেওঁলোকে পৰীক্ষাৰ মানে অ কি কৰা দেখা যায়। এ তোমাৰ পৰীক্ষাৰ আগত মানে তেওঁলোকৰ ভালদৰে প্ৰস্তুতি নকৰে বা তেওঁলোকে ভালদৰে পঢ়া-শুনা নকৰে আৰু যেতিয়া তেওঁলোকে পৰীক্ষা ওচৰ চাপিব তেতিয়া তেওঁলোকে কি ভাবে এ সেই সময়তো সময়তো যেতিয়া তেওঁলোকে পঢ়া শুনা ভালদৰে কৰিব নোৱাৰিব তে তেতিয়া তেওঁলোকে কি কৰে, এ কি হ'ব, হ'ব মানে ভাগ্যৰ ওপৰতে ভৰসা কৰি তেওঁলোকে পৰীক্ষা দিবলৈ যায়। আৰু তেনেস্থলীত আহ তেনেস্থলত তোমাৰ সেই ভাগ্যটোৱে মানে কোনো কোনো ধৰক সহায় নকৰে কাৰণ তুমি যদি পঢ়া-শুনাই নকৰা তুমি তেতিয়া তোমাৰ ভাগ্যই তোমাক সেই পৰীক্ষাটোত তোমাৰ ভাল এটা এটা ফলাফল তোমাক এ দিব নোৱাৰে আৰু এজন আৰু এজন তোমাৰ খেলুৱৈ লৈ যদি কথা কওঁ তোমাৰ খেলুৱৈজনে যদি ভাৱে ভাৱে তেওঁ অনুশীলন নকৰে বা যিসমূহ অৱ মানে তেতিয়া কি হ'ব তোমাৰ আহ, সেই খিলৈ তোমাৰ আজি প্ৰতিযোগিতাত মানে জয় হ'ব নোৱাৰে আৰু একেদৰে একেদৰে যদি আমি চাবলৈ যাওঁ বা এজন ব্যৱসায়ী হওক বা বিজ্ঞানী হওক বা চিকিৎসক হওক বা তেনে লোকসকলৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, তেনে সেই সফলতা সফলতাৰ বাবে তেওঁলোকে নিয়মিত ভাৱে পৰিশ্ৰম আৰু
অ।
শৃংলা মানে শৃংখলতাটো অতি প্ৰয়োজন কাৰণ ভাগ্যই সকলো ভাগ্যয়ই সকল সকলো খিনি কাম কৰিব নোৱাৰে আৰু
হয়।
অ বৰ্তমান সময়ত, কি হয় বহুত যুৱকে মানে কি হয় দ্ৰুত সফলত সফলতা বিচাৰে। এই সফলতা কিন্তু এ আৰু মানে সেই কথা যদি কবলৈ যাওঁ। মানে সফলতা কেতিয়া এ এটা দিনতে নাহে এতিয়া বহুত ব্যৰ্থতা বা আৰু বাধা অতিক্ৰম কৰাৰ পিছতহে তুমি মানে মানে সফলতাটো মানে, আহ তুমি পাব পাৰিবা এতিয়া যিসকলে। যিসকলে হাৰ নমনা কৰে সেই তোমাৰ লক্ষীয় ওপৰত তেওঁ মানে অবিৰত ভাৱে চেষ্টা কৰি যায় বা তেওঁলোকে কষ্ট কৰি যায় তেওঁলোকে। তেতিয়াহে এদিন সফল হব পাৰিব উম উম হয়।
তাকে তুমি এতিয়া যিখিনি কথা কলা বহুত গুৰুত্বপূৰ্ণ কথা কলা মানে আমি এতিয়া। গোটেই কথাখিনিৰ পৰা এটাই বুজিব লাগিব যে আমি আমাক, ভাগ্য খনো আমাৰ থাকিব লাগিব আৰু তোমাৰ পৰিশ্ৰমটো আমি মানে যিমান পাৰো সিমান। কৰি যাব লাগিব আচলতে হয়নে।
হয় হয় নিশ্চয় হয়।
হয় মানে তুমি এতিয়া সৰুৰে পৰা তুমি যেতিয়া পৰিশ্ৰম কৰি যাবা কিবা এটা মানে কাম। কৰি মানে ভৱিষ্যতৰ, এ কিবা এটা কাম মানে কৰিমগে বুলি সেই তেতিয়াহে তুমি সেই কামটো কৰিবগে পাৰিবা বুজি পাইছা। সেইবাবে আমাৰ জীৱনত মানে পৰিশ্ৰমটো লাগে পৰিশ্ৰমটো লাগে আচলতে। আৰু এতিয়া তুমি, আমাৰ এই যি কৃষক সকললৈ এতিয়া যদি চাব বিচাৰা তেওঁলোকে, কৃষকসকলে পৰিশ্ৰম কৰাৰ ফলতহে। সেই ধান হৈছে আৰু ধানে ধানৰ পৰা চাউল হৈছে চাউল খিনি আমি খাই পেলাই আমি, এ জীৱন নিৰ্বাহ কৰি আছো হয় নে নহয় বাৰু
হয় হয় নিশ্চয়।
তেওঁলোকে যদি পৰিশ্ৰমেই নকৰিলেহেঁতেন সেই, অ দিনকেইটা যদি তেওঁলোকে শুই বহি যদি কটালেহেঁতেন বোলে এই মোৰ যদি ভাগ্য, ত আছে তেতিয়া মই এনেও খাবলৈ পাম বুলি যদি তেওঁলোক বহি থাকিলেহেঁতেন তেওঁলোকে। বাৰু কি হ'লহেতেন তেওঁলোক দেখোন মানে তেওঁ মৰিয়ে থাকিলেহেঁতেন হয়নে। আচলতে সেই কথাবোৰ আমি বুজি পাব লাগিব আৰু তোমাৰ এতিয়া। আজিকালি তোমাৰ মানে পৰিশ্ৰ মটো মানুহে কি কৰে এলাহ কৰে তেওঁলোকে ভাবে এই মোৰ ভাগ্যই, বেয়া। যে মই একো কৰিব নোৱাৰো সেই বুলি ভাবি তেওঁলোক ৰৈ যায় সেইটো আচলতে ভাল কথা নহয় বুজি পাইছা। কাৰণ তোমাৰ মান মানে যিমান যিমান পাৰা পৰিশ্ৰমটো কৰি যাব লাগে একদম মানে তুমি ৰ'ব নালাগে কথাটো। অ হ'ল সেইটো আৰু মানে। ভাগ্যখনো লাগে তুমি যেনেদৰে কৈছিলা যে ভাগ্যখনো দৰকাৰ হয় বুলি সেইটো ঠিক কথাই কৈছিলা। মানে ভাগ্যখন আমাক, দৰকাৰ হয় বাৰু দেই কিছু কিছু ক্ষেত্ৰত আৰু মানে আচলতে কি হয় যে তিয়া তুমি পৰিশ্ৰম কৰি যাবা যেতিয়া তুমি সফলতা লাভ কৰিবা। তেতিয়াই তোমাৰ মানুহে ক'ব যে অ ইয়াৰ ভাগ্যখন ভাল আছিলে। সেইকাৰণে পালে বুলি কয় কিছুমান মানে কিন্তু আচলতে সেইটো নহয় সেইটো আঁৰত যে তেওঁলোক তেওঁ কিমান। পৰিশ্ৰম কৰিছিলে সেইটোহে আমি চাব লাগে আচলতে বুজি পাইছা।
হয় হয় অ নিশ্চয়।
এই কথাবোৰ অঁ সেই কথাবোৰ আমি মন দিব লাগে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক আমি সৰুৰে পৰা পৰিশ্ৰম কৰিবলৈ বুজাব লাগে যে তোমালোকে এ মানে এতিয়া পৰিশ্ৰম বুলি কলে সকলোতে পৰিশ্ৰম কৰিব লাগিব, তুমি এতিয়া যেনিবা গান গাব জানা তুমি গানটো একদম তুমি আ প্ৰতিদিনে তুমি প্ৰেক্টিচ কৰিব লাগিব। গানত গানটো ভালকে মানে তাৰ ওপৰত ভালকে পৰিশ্ৰম কৰিব লাগিব তুমি তেতিয়াহে তাৰ পৰা তুমি এজন ভাল গায়ক হব পাৰিবা আচলতে, বুজি পাইছা? হয়, সেই কথাবোৰ আমি বুজি পোৱা উচিত আৰু মানে আজিকালি কিছুমান মানুহে এই মই যেনেদৰে কৈছিলো মানে ভাগ্যখনলৈ চাই পেলাই ৰৈ যায়। যে ভাগ্যখন বেয়া ভাগ্য বেয়া বেয়া আৰু সেইটো ৰৈ যাব নালাগে আচলতে মানে পৰিশ্ৰম আমি যেতিয়া কৰি যাম তেতিয়া আমাৰ ভাগ্যখন মানে অট'মেটিক ভাল হৈ গুচি যাব। সেইটো কথা বুজি পাইছা নাই তুমি?
হয় হয় অ' নিশ্চয়।
হয় হয় আৰু এতিয়া যি শিক্ষানুষ্ঠানতো মানে পাঠ্যপুথিতো সেই বিষয়ে অলপ আছে বাৰু মানে যে পৰি